হেল্ল'।
অ শুনিছা?
আছো কি কৰিছা?
এ আছো দিয়া ভাল তোমাৰ
অ', ভালেই দিয়া, তোমাৰ ভাল?
ভাল, ভাল, ভাল।
ভাল চবৰে?
অ ভালেই দিয়া।
কাকা আইতাহঁতৰ, অ আমাৰো ভালে দিয়া কাকা আইতাহঁতৰ ভাল অ অ ভালেই দিয়া অ আ আমাৰো ভালে বাৰু চবৰে এতিয়া গৰমটোৰ কাৰণে অ অশান্তি পাই আছে সেয়াই আৰু চবেই অলপ অলপ, অ নকবা আৰু তেওঁ মানে এই আবেলি অকণমান মানে কি হৈছে তোমাৰ, অ', বতাহটো আহিছে যে বতাহতটো অহাৰ কাৰণে কিন্তু অকমান ঠাণ্ডা হৈছে বৰষুণ নাই আহা তোমালোকৰ
নাই বৰষুণ অ' পৰা নাই ঠিক ধৰি আছো মানে আহিব যে ৰাতিলেলৈ এজাক
অ আমাৰ কিন্তু তেনেকুৱা অ আমাৰ তেনেকুৱা লগা নাই বাৰু তথাপিও যদি পৰে ভালে বাৰু কাৰণ কিয় জানানে ইমান ধূলি বালি হৈছে নহয় বাটত তোমাক মানে বৰষুণ এজাক লাগেই মানে সেয়াই অ ওলাই যাব কই নোৱাৰি আৰু কি হয় ধে জানানে ইমানেই ধূলি বালি চৰ্দি কাহ ইমান হৈছে মানে তোমাৰ বেমাৰ মানুহ বিলাকৰ বহুত হৈছে আৰু ধূলিৰ পৰা জানাই আৰু কিমান অসুবিধা হয় একে বহ উম কি সেইটোয়ে অসুবিধা অ সেই বহুত অসুবিধা হৈছে বুইছা চৰ্দি কাহ বেছি হৈছে মানে তোমাৰ অ একেবাৰে মানে অশান্তি হৈছে
মই আমাৰ হেৰিৰ মাক আকৌ এই মাজতে গা বেয়া হৈছিলে নহয় হৈছিলে চৰ্দি তৰ্দি লাগি তাৰপিছতে আকৌ আমাৰ দাদাও হৈছিলে তাৰপিছতে এতিয়া যেনিবা ভাল পাইছে দাদাৰ জ্বৰ একদম মূৰৰত েশ
অ মূৰৰ বিষ এই ভাইৰেল জ্বৰ বিলাক হয় যে অ এজনৰ হলে মানে কি হয় ভাইৰেল জ্বৰ থাকিলে এজনৰ পিছত হৈয়ে থাকে বেলেগ এজনৰ হব বেলেগ এজনৰ হবত
তেনেকেই তেনেকেই চৰ্দিটো এটা খুচুৰা বেমাৰ হে
অ সিটোৰ পৰা সিটো ললৈ যায় সিটোৰ পৰা সিটো ললৈ অ মানে হ'বইে আৰু গোটেইখিনিয় হ'ব অ আৰু এটা কথা চাবাচোন তুমি চৰ্দিটো বো বাও তোমাৰ সোনকালে মানে ঠিক হৈ যায় কিন্তু কাহটো তোমাৰ হ'ল বুলি ঠিক ন হয় আৰু বহুত দিনলৈ থাকে তোমাৰ
যোৱাবাৰ মোৰ হৈছিলে তোমাৰ মই তিনিমাহ মান ভুগিছো পেট বিষাই যায় তোমাৰ ইমান কাহিছো
কাহটো বহুত বেয়া এটা কাম কৰিবা হেৰি খাবা কাহ যদি হয় কি কৰিবা জানানে এটা মানে ভাল উপায় আছে যে তোমাৰ তুলসী অ তুলসী মানে অনলি তুলসী নহয় আৰু তুমি মানে তুলসী ল'বা এই লং যে লং ল'বা তাৰপিছতে আ দা ল'বা সেহত সেই বস্তু বিলাক কি কৰিবা তুমি পুৰা নহয় পিচিবা। গম পাইছা নে পুৰা পিচিবা পিচি পেলাই, তুমি ধুনীয়াকে মানে পানীত মানে উ তলা বাম গৰম পানী কৰিকে উতলাই উতলাই যেতিয়া তোমাৰ চাহৰ নিচিনাকে অলপমান মানে দাঠ হৈ যাব ন তাত তুমি অকমান অ অকমান হ'ব মানে। তোমাৰ যিহেতু লংটো তুমি হেই কবাত তাতে তুমি একে জালুক অলপো দিবা। অকমান যাতে জ্বলা হয়। তাৰপিছত যেতিয়া তোমাৰ অলপ মানে ফলখ হ'ব আৰু। পেষ্ট টো ধৰি ল অকমান হ'ল আৰু উতলি, উতলি, তাত তুমি অকমান মৌৰস দি পেলাই খাবাচোন সেইটো খালে মানে তোমাৰ বেমাৰ মানে
অ অ অ সেইটো মৌ ৰসটো তেনেকে ন। মই আকৌ এনে খুন্দি পেলাই মৌ ৰসৰ লগত মিহলি কৰি
অ অ তেনেকে নাখাবা। তেনেকে খালে কি হয় অলপ টাইমখ মানে ভাল হয় কিন্তু ঠাণ্ডা পানীটো এনেও তোমাৰ কাহ হৈ থাকিলে বেয়া হয় তাতে খালে মানে নহয় তুমি কিন্তু যদি গৰম পানী ধৰি লো উতলাই পেলাই তাৰ মানে এটা যদি তুমি কাৰা টাইপ ওলাই আইভা যে অ তাৰপিছত তুমি অক মোৰটোত এনেও। কাঁহৰ কাৰণে ভাল অকমান মৌৰস দিবা তাৰপিছত চাহৰ নিচিনা তুমি মানে হুপি হুপি খাক। বা মানে আৰু ধুনীয়াকে একাপ খাই দিবা চাহ নাখাবা। একাপ খাই দিবা তোমাৰ মানে ডিঙিত টো ইমান আৰাম লাগিব ন। তুমি মানে ক'বা মানে বহুত ভাল লাগে। উম লাগি যায় তেতিয়া। তাত অ জালুকটো। অ বহুত ভাল লাগে তোমাৰ এনেও চাবাচোন কেতিয়াবা মাথা বিষ থৈ দি কিনা ন? জালুক চাহ একাপ খালে ইমান ভাল লাগে। সেইটোয়ে, মাজে মাজে মানে খাই থাকিব লাগে গম পাইছা। অ মানে। যামজা। খাবই লাগে। মই তোমাক তেতিয়া মানে বেমাৰ আজাৰৰ পৰা মানে বহুত কাটা যায়, তোমাৰ। উম বহুত বহুত কাটে। গাৰ বিষবিলাক কাতে তোমাৰ। অ', তুমি যদি মানে জালুক দি পেলাই যদি অলপ মাংসও খাই দিয়া জ্বৰ অৱস্থাত তোমাৰ মানে গাৰ বিষটো কাটি কাটি দিব জ্বৰটো
অ', এইটো হেৰিটো যে এদলীয়া কচুটো যে, আমাৰ মায়ে আকৌ চৰ্দি-তৰ্দি লাগিলে বেছিকে সেই এদলীয়া কচুটো যে তোমাক জালুক দি পেলাই, উম তোমাক ইমান ধুনীয়াকে বনাই দিয়ে সেইটো খোৱাৰ পিছত তাৰমানে তোমাৰ চৰ্দি চেচ চাফা
গিন্
এদলীয়া কচুটোতো বহুত কাৰণে ভাল লিভাৰৰ এক নম্বৰ ঔ
অ', এ সেই চাম খা টো নেকি বাৰু
অ', অ', অ'
চাম টো কথা কৈছা সেইটো কিন্তু চাটনি খায়ো ধুনীয়া লাগে।
সেইটো মই মই বেলেগে বোলে অকনমান লেৰেলাই লৈ মই কিন্তু লেৰেলাই লওঁ ম ডাইৰেক্ট একদম পিচি কেঁচা
অ', কেঁচাকে ময়ো তেনেকেই চাটনি বনাই খাওঁ। অলপমান তিল দিওঁ, অ', অ', তুমি বুট দিয়া মই মানে কেতিয়াবা তিল দিওঁ। তিলৰ চাটনিটোৰ লগত মানে বহুত ভাল লাগে। গে সেইটো মিলে। অ', কিছুমান মানুহৰ ধৰে কিন্তু মোৰ কিন্তু সেইটো বস্তু টো খালে নধৰে কিন্তু দেই। অ', ইমান ভাল লাগে খাবলৈ আৰু লগতে মানে তুমি খাল মানে খাওঁ
খাওঁ-খাওঁ লাগি থাকে আৰু নহয় চাবাচোন সেইটো তুমি যদি সপ্তাহত তিনদিন খোৱা নহয় তোমাৰ মানে গেছৰ প্ৰ'ব্লেমো নাহে আৰু দুই নম্বৰ কথা ভোকতটো ঘনাই লাগে।
অ', আৰু তেজৰ কাৰণেও বোলে ভাল চাম খামহঁতৰ ন', তেজৰ অ' কেলচিয়াম উম উম সেইটোৱে মানে তেজ কম থকা মানুহে যদি তোমাৰ কচু ধৰি লওঁক সপ্তাহত তিনিদিন মানকে যদি খাই দিয়ে তাই মানে এমাহৰ পিছত মানে তোমাৰ যদি মানে টেষ্ট কৰি চাই মানে তোমাৰ ব্লাড টো বহুত বাঢ়ি যাবগৈ হয় বহুত বাঢ়ি যায়গৈ, অ', সেইটোয়ে, অ', খাবই লাগে, আজিকালি তুমি চাবাচোন প্ৰায়ভাগ মানুহে কচুটো খায়েই তোমাৰ আগত কে মানে এতিয়া বহুত মানুহে কচু খোৱা হৈছে বিশেষকৈ তোমাৰ তেজৰ কাৰণেই খায়
তেজৰ কাৰণে খাই অ এতিয়া এতিয়া এতিয়া আমাৰ আৰু ভাল হৈ হৈছে তোমালোকৰ ফালে পায় ন নোপায় নোজানো আমাৰ ফালে এতিয়া তোমাৰ কলমৌ মানে আমাৰ পথাৰত পোৱা যায় কলমৌ তাৰ পিছতে তোমাৰ ধুনীয়াকে আকৌ আমাৰ যে খেতি দি আছেথা তাতে তোমাৰ সুনেে মানিমুনিও
অ সেইবিলাক ভাল তোমালোকৰ জেগাত ভাল বুজিছা আমাৰ ইয়াত নাপায় কিনিবহে লাগে তোমাৰ পুৱা অ সেইটয়ে তোমালোকৰ তাত সেইটয়ে ভাল উম আৰু কেতিয়াবা এনেকে ভাজি খাইো ভাল লাগে। গে ন ভাজি বনাইও? তোমাৰ শাকৰ ভাজিো খোৱাতটো কিমান ভাল আৰু তোমাৰ। অ' মানে কি জানা আমাৰ এইটো চাইডে পায় কিন্তু কি হয় জানানে তুমি কিনি আনিব লাগে ন সিহঁতে বা সেইটো কৰ পৰা বেচিছে আমিতো গম নাপাও সেইটো কাৰণে এতিয়া আনো নানোকে থাকা কেতিয়া কেতিয়াবা তেওঁ মানিমুনি পালে সেইটো লৈয়ে আহা য যায়, মানিমুনি মাছ দি খায়ো ইমান ভাল লাগে! অঁ টো কাৰণে ভাল, অঁ সেইকাৰণে মানিমুনিটো আনিব পাৰা আৰু ধুনীয়াকে।
কিনিব লগীয়া নহয় মানে তোমাৰ এইবিলাক উম।
আৰু কি জানা পথাৰ জেগাত কি হয় জানে এনেও কিছুমান শাক গজে হয়নে গুটি পৰিয়ে থাকে যে তুমি কেতিয়াবা পেলাব দৰকাৰেই নাথাকে।
পেলাব দৰকাৰ নাই আমাৰ মানে ডেইলি পথাৰলৈ যোৱা হৈয়ে যে এই ত তাপে তাৰ পৰাই মানে লৈ অহা যায়।
অ' সেইটোৱে আমি এতিয়া দোকানৰ পৰা কিনো হয়নে আমি মানে দোকানৰ পৰা কিনিব যোৱালৈ সেই শাককেইডাল মানে তোমাৰ কিবাই হৈ থাকে, কাৰণ অলৰেডি তাত সাৰ থাকেই ন সাৰ দিয়া শাক কিমান টাইমলৈ ভাল হৈ থাকিব শুকাই যোৱা শাকটো তোমাৰ সোৱাদ নাই অ' অ'
বান্ধি থয় দিয়া জেগা খিনি সিহঁতে যে পানী ছটিয়াই থৈ দিয়ে, গেলি থাকে, মই আমাৰ বাৰু সেনেকে কিনি অনা না যোৱা আমাং ঘৰতে আছে হয়। ভৰি আছে যে অ কিন্তু হেৰি অ বেলেগৰ মানে ঘৰত মানে কোৱা শুনো বা দেখো আৰু
অ দেখা ন অ সেয়ে গেলি যায় মানে কি তোমাৰ সাৰ নি দিয়া বস্তুটো আনি থ'লে তোমা শুকাই যাব কিন্তু গেলি নাযায় তোমাৰ কিন্তু সাৰ দিয়া বস্তুটো আনি তোমাৰ গেলি যায় সেইটো শুকাই নাযায় আৰু পলিথিনত আজি থৈ দিলা কালি উলিয়াম বুলি ফ্ৰিজত থ'লেও গেলে
খাৰ বোৰ খোৱা কাৰণেটো মানুহৰ এতিয়া তোমাৰ ইমান বেমাৰ ন? ইমান বেমাৰ
কিমান ভাল শাকে তোমাৰ এতিয়া তেজৰ কাৰণে ইমান ভাল সেই বস্তুটোৱে তুমি সাৰ দিয়া খোৱা
কেনেকে ভাল হব, সেইটোয়ে সেইকাৰণে মানুহৰ আজিকালি তেজৰ পৰীক্ষা কৰিব গ'লে কিবা নহয় তেজত ওলাই যায় নৰ্মেল মানুহ এজনৰ ওলাই যায় মানে কথাটো হ'ল সেইটোৱে মানে খাদ্যবিলাক খাই থাকে যে তেনেকে সেইটো
খাদ্যবিলাক তেনেকে খাই থাকে কাৰণে অসুবিধা হয় আচলতে গম পাইছা? সেয়া হয় দিয়া এইবিলাক মানে অসুবিধা হ'লে বেয়াও লাগে ন?
বাকী এতিয়া তুমি কি কেক চেক কিবা কিবি বনোৱা কামত লাগিছা
অ লাগিয়ে আছো দিয়া কেকৰ কামটোতো কৰিয়ে আছো নহয় আগৰ পৰাই অ আহি থে আহি থাকে আচলতে আগতে ইমান নাহি ছিলে কাৰণ ইমান চিনাকি হোৱা নাছিল এতিয়া মাজে মাজে চবে নি নি নি নি দুটা এটাকে চিনি পোৱা হ'ল যে এতিয়া মানে তোমাৰ ডেইলি থাকেই আৰু
তুমি হেৰি কৰিবাচোন বেনাৰ এখন এনেকে বনাই পেলাই মাজে মাজে হেৰি বনাব পাৰি নহয় বনাই পেলাই তুমি ষ্টেটাচতে লগাব পাৰা
অঁ দিব পাৰো আচলতে ন? এখন দিব লাগিব বুইছানে আও আমাৰ ইয়াত মানে লগাব পাৰাও সুবিধা আছে নহয়, বাটতে এখন লগায় দিব পাৰো হয় তেতিয়া মানে আচলতে চিনিও পায় ন ধুনীয়াকে অঁ সেইটো কৰিব লাগিব বুইছা, তেতিয়াহে আচলতে চিনি পাব অ', অ', সেইটোয়ে অ', নাম্বাৰটোতে ফোন কৰিব পাৰে তেনেকে মানে নাই যে, সেইটো কাৰণে ধৰি লওঁ বহুতে মানে কম চিনি পাইছিল আগতে। তেওঁ মানে এতিয়া নি নি নি সবে মানে এতিয়া চিনি পোৱা হৈছে নিয়ে বাৰু মোৰ পৰাই ধুনীয়াকে। সেইটো কৰিম বুজি কৰিম কৰিম বুলি ভাবি আছোঁ বাৰু কৰিব লাগিব। অ তেনেকৈ কৰিম দিয়া, তেতিয়াহে গ্ৰাহক খিনিও পাম ন? অ', সেইটোয়ে, অ', কিবা এটা ব্যৱসায় কৰিছো যেতিয়া
অ', আচাৰ-চাচাৰ, আচাৰ-চাচাৰ বনাই আছানে? আচাৰ
অ', বনাই আছোঁ বনাই, আছোঁ আচাৰো। আচাৰ তোমাৰ এয়া মাজতে শেষ হৈছে। আকৌ এ এতিয়া অলপ মানে অৰ্ডাৰ আছে যে সেইখিনি আকৌ লৈছোঁ মানে। বনাইছোঁ।
এইবাৰ হেৰি আমৰ বনাইছানে?
অ', আমৰ বনাইছোঁ দিয়া।
বনাইছা? আমৰ দিবাচোন মোক। আমৰ আচাৰ।
অ', দিম দিয়া, লৈ যাবাহি তুমি আহিবা, নহ'লে কোনোবা গ'লে মই দি প
অ', তেনেকৈ, তেনেকৈ, অ তুমি ফোন কৰিবলৈ দিবা মোক মই তেনেকৈ, অ', লৈ ল'ম যদি মই যাব, যাব পাৰিলে বাৰু মই ভালেই হ'ব মই
অ', তুমি আহিব পাৰিলে তুমি নিজে লৈ যাবাহি। যদি নোৱাৰা তেতিয়া কৈ এইবাৰ মই দি পঠিয়াম হয়। এনেই মানে তোমাৰ এইবাৰ কঁঠালৰ অলপ বনালোঁ। আমৰ, আমলখি আছে, জলফাইতো আছেই আগৰ পৰা বগৰী আছে, এইকেইটাই আছে এতিয়া।
জলফাইতো খাইছোঁ নহয়, জলফাই নিলো
অ', লৈ গৈছা ভাল
তেতিয়া, অ ভাল পাইছোঁ, ভাল পাইছোঁ খাই ভাল লাগিছে। মানে ইমান হেৰি তুমি এ ৰ'বাচোন অ ঠিক আছে দিয়া, হ'ব দিয়া।